অ', হেল্ল' অ' খবৰ ভাল, ভালে আছো। ভালে আছো মানে অকমান এই অকমান মানে ছালৰ সমস্যা অকমান চলি আছে।
অ'। আচ্ছা।
এই এইটো গৰমৰ কাৰণে হ'ল নে কি কাৰণত হৈ আছে মই বুজি পোৱা নাই।
অ', অ'।
অ'। মানে এ মোৰ চালটো অকমান শুকাই শু-শু- মানে শুকান হৈ যায়।
আচ্ছা আচ্ছা।
শুকান হয় যায় এই পাপৰৰ নিচিনা এৰি এৰি যায়।
অ'।
এ মাজতে ঔষধ কিছুমান খালোঁ।
উম, উম।
কিন্তু খোৱাৰ পিছত অ' ডক্টৰৰ তাতো দেখুৱাইছিলোঁ।
উম, উম।
অ' খোৱাৰ পিছত কিন্তু ভাল হয় ডক্টৰক দেখুৱাৰ পিছত ভাল হৈ যায়।
উম।
কিন্তু আকৌ লাহে লাহে বেমাৰবিলাক মানে অ' ঔষধ খাই থকা সময় ঠিকে থাকে।
হয় হয়।
তাৰ পিছত আকৌ ঔষধটো বন্ধ কৰি দিয়াৰ পিছত আকৌ আৰম্ভ হৈ যায়।
উম। আচ্ছা আপুনি বাৰু কিবা ঘৰুৱা চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰিছে নেকি?
ঘৰুৱা চি- চিকিৎসা পদ্ধতি মানে এইটো এই মানে বেমাৰটো মোৰ ম মোটামুটি এতিয়া চাব গ'লে আঠ দহ বছৰে হ'ল। প্ৰথম অৱস্থাত মই ইমান এটা গু গুৰুত্ব দিয়া নাছিলোঁ।
হয় হয়।
অ' তাৰপিছত ডক্টৰক তাত দেখুৱালোঁ ডক্টৰে যি হিচাপত ঔষধ দিছিল খাই পেলাই আমাৰ বেয়া পোৱা নাই মানে বেমাৰ বিলাক দেখাতো নাইকিয়া হৈ গ'ল।
অ'।
ত' ঔষধটো বন্ধ কৰি দিয়াই পিছতে কি হ'ল আকৌ আৰম্ভ হ'ল। তাৰ পিছত এনেকে দুবাৰ তিনিবাৰ মই এ অ' এলপেথিকতে খাই চালো, ত' চোৱাৰ পিছত অ' আৰু লৈ তেনেকুৱা লগ বন্ধু কিছুমানৰ পৰামৰ্শ লৈ অ' আয়ুৰ্বেদিকো খালোঁ।
অ', অ'।
আ ত' আয়ুৰ্বেদিকো খোৱাৰ পিছতো আয়ুৰ্বেদিকতটো আয়ুৰ্বেদিক ঔষধো অকণমান লাহে লাহে কাম কৰে।
উম, উম, উম।
ত' কিন্তু এই আয়ুৰ্বেদিকত মানে অ' ডক্তৰ তাক দেখুৱালে হেৰি হয় মানে কি বুলি কয় এইটো এই তেওঁলোকে ঔষধটো দিয়ে ঠিকেই কিন্তু তাৰ লগতে বহুত কিছুমান বস্তু তাৰ মানে হেৰি কৰি দিয়ে, ইটো খাব নালাগে সেইটো খাব নালাগে যেনেকে ধৰি লওঁক মাছ খাব নালাগে। অম, অ'। কণী বা দৈ এনেকুৱা ধৰণৰ বস্তু কিছুমান মানে খাব নালাগে।
অ', অ', মানি চলিব লাগে মা মানি চলিব লাগে আৰু বহুত বস্তু। মানে এ খোৱা লোৱাৰ ক্ষেত্ৰত বহুতখিনি তাৰমানে বাধা থাকে। আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত হয় হয় সেইকাৰণে অকমান সদায়ৰ কাৰণে অলপ মানি চলাটো দিগদাৰ হ
উম, হয় হয়, মানে এইটো তেওঁলোকে কোৱা ম এ ঔষধ খাই থকা সেইখিনি সময়ত সেই খিনি সময়ত মানে এ এইবিলাক বস্তু কিছুমান বস্তু খাব নালাগে। যেতিয়া বেমাৰতটো নিজেই গম পোৱা যায় যে মোৰ সকলো ঠিক হৈ গ'ল
উম উম
তাৰে পিছত খাব পাৰি
চাব পাৰি অ আকৌ ঔষধটো বন্ধ কৰি দিলে আকৌ মানে বাঢ়ি যাব নেকি বেমাৰতটো
মই মই যিখিনি নিজৰ ক্ষেত্ৰত দেখা পালো ত ত মই গম পালো মই তিনি মাহ কমপ্ মানে সম্পূৰ্ণভাৱে মই মাছ মাংস কণী গাখীৰ দৈ এনেকুৱা ধৰণৰ হয় মিঠাই মানে গাখীৰৰে হোৱা প্ৰত্যেকটো বস্তুৱয়ে মই কৰি দিছিলোঁ
হয় হয়
ত' সেইটো হিচাপত মই আহ তেওঁলোকৰ ঔষধ খাই পেলাই আহ কিন্তু একদম মোৰ এ এনেকুৱা হৈ গৈছে যে গোটেইখিনি মোৰ বেমাৰ ভাল ত তিনি অ মোৰ হিচাপত মই সম্পূৰ্ণ সুস্থ একো তেনেকুৱা স্কীনত যেনেকুৱা প্ৰব্লেম বিলাক পাইছে সমস্যবিলাক পাই আছিলো মই গোটেই বিলাক নাই নাইকিয়া হৈ গৈছিল
উম উম
অ তাৰ পিছত মই আকৌ মাছ মাংস খ খোৱা আৰম্ভ কৰিলো দৈ গাখীৰ এইবিলাক আৰম্ভ কৰিছিলো পোৱাৰ পিছত এতিয়া মোক যোৱা মাহৰ পৰাই পৰি সমস্যাাবলাকে আকৌ দেখা দিছিল
অ তেতিয়াহ'লে আকৌ সেই আকৌ আয়ুৰ্বেদিক চিকিৎসা আকৌ আৰম্ভ কৰিব লাগিব আকৌ খোৱা লোৱ বিলাক আকৌ বন্ধ কৰি দিব লাগিব আৰু আৰু মানে শুনিছো হেৰি কিছুমান ঘৰুৱা চ কি যেনে নিমপাত নিমপাতো ব্য্ৱহাৰ কৰে নেকি আপুনি নিমপাত আৰু হেৰি এই যে হালধি কেঁচা হালধি এইবিলাকেও ছালৰ বহুত বেমাৰ ভাল কৰে বুলি শুনিছো সবিলাক ব্যৱহাৰ কৰি চাইছে ন বাৰু আপুনি
মই এই নিম নিমপাত বা হালধি এ মই সদায় সদায় এইটো তেনেকুৱা হে ব্য্ৱহাৰ কৰা নাযায় কিন্তু কেতিয়াবা মই যিহেতু নিজৰ চাকৰি মই মানে দিনটো বাহিৰৰ পৰাই থাকো ত' তেনেকুৱা সিমান তেনেকুৱা সময় উলিয়াই লব নোৱাৰো যে নিজক মানে চোৱাৰ কাৰণে সময়তটো তেনেকে নহয়
অ অ অৱশ্যে এইবিলাক লগাবৰ কাৰণে অলপমান পিচিব লাগিল লগাই পে তেনেকে অকমান ৰাখি থৈ দিব লাগিলে সময় অলপ লাগে আৰু এতিয়া হেৰি হৈছে এই গৰমৰ দিনৰ কাৰণে চাগে বেছিকে হৈছে নেকি এতিয়া গৰমত ঘামি থকা যায় ন ছালটোৰ কাৰণে অপকাৰ স ঘামটো আৰু যিহেতু আপুনি ক'লে এতিয়া অফিচৰ কামত আপুনি বাহিৰত থাকে দিব লাগে জোতা মোজা পিন্ধি থকা যায় বা গোটেই দিনটোৱে চাৰ্ট পেন এনেকে পিন্ধি থাক লাগে সেইকাৰণে চাগে অলপ বাঢ়ি গৈছে নেি মমো
উম সেইটো হ'বও পাৰে সেইটো হ'ব প মই তাৰ কাৰণে আকৌ চিকিৎসকৰ পৰামৰ্শ ওলব লাগিব
উম
কিন্তু মই যিমান খিনি দেখা পালো এতিয়ালৈকে ঔষধ খোৱাটোৱে ডাঙৰ কথা নহয় এ মানে যিটো তেওঁলোকে খাব নিদিয়ে যে এইটো খাব নালাগে এটো সম্পূৰ্ণ হয় তেওঁলোকৰ মইতো তিনিমাহ মাত্ৰ নিজৰ ওপৰত তিনিমাহ এ কিছুমান বস্তু নোখোৱাকে প্ৰয়োগ কৰি চালো।
কিন্তু সেইটো হিচাপত মই বুজি পালো যে সেই তিনি মাহৰলও দৰকাৰ হলে যদি বেমাৰ পৰা আঁতৰি আহিব ইচ্ছা আছে তেতিয়াহ'লে তিনি মাহ নহয় তিনি বছৰলৈকে আহ এৰি দিব লাগিব কিজানি।
অ', এইবিলাক একে সম্পূৰ্ণৰূপে বাদেই দিব লাগিব আৰু।
অ', মই মই তেন তেনেকুৱাই বুজি পালোঁ।
উম, উম।
ত' মই এতিয়া ভাবি আছোঁ। আকৌ নতুনকে আকৌ ষ্টাৰ্ট কৰিম মাছ মাংস তেনেকুৱা কিছুমান ধৰণৰ বস্তু যি যিখিনি মানে ড্ক্তৰে মানা কৰে আৰু।
আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত আৰু। আয়ুৰ্বেদিক চিকিৎসকে মানে অ'। অ', সেইখিনি সময়ত মানে একেলগে ঔষধো খাই থাকিব লাগিব আৰু খোৱা বস্তু খিনি বাদো দিব লাগিব।
বাদ দিব লাগিব, উম হয়। মই - - অ' এলোপেথিক এলোপেথিকত মই চব মই এলোপেথিকত তো কিছুমান আমাৰ যিম যিবিলাকা আম এলপেতিকে আমাক মানে কিছুমান সুৰক্ষিত কৰি আছে। ত এ এলপেথিকটো মইতো বেয়া বুলি নকওঁ।
উম, উম।
কাৰণ কাৰোবাৰ যদি হঠাৎ এখন হাত হাত এখন ভাঙি গল বা ভৰি এখন ভাঙি গ'ল। বা চকু এটা প্ৰব্লেম হ'ল বা যিকোনো এক্সিডেণ্ট
উম, উম।
এলপেথিকেই এজন মানুহক অতি সোনকালে সুৰক্ষা দিব পাৰে।
এলোপেথিকৰ ওচৰতাব যাবই লাগ
যাবই লাগিব তেতিয়া আয়ুৰ্বেদিক বা হোমি'পেথিক ওচৰত গৈ আমি কোনো মানে হেৰি নাপাম
ফল পোৱা নাযাব।
সুফল পাম সেই মানে কিন্তু সেইটো সুফল পোৱালৈকে ইমান সময় আমাৰ হাতত নাথাকে।
নাথাকে হয়, হয়। একদম ই মানে তৎকালীন ভাৱে আমাক চিকিৎসাৰ প্ৰয়োজন হ'ব গতিকে আমি এল'পেথিকৰ ওচৰত যাবই লাগিব। কিন্তু এনেকুৱা, অ'। দীঘলীয়া বেমাৰ বিলাকত আৰম্ভণিৰ পৰাই যদি হোমিঅ আৰু আয়ুৰ্বেদিক চিকিৎসা কৰা হয় তেতিয়াহলে আমি এই অলপমান সুখ পোৱা যায় আৰু লগতে মানে এলোপেথিক চিকিৎসাৰ বহুত মানে চাইডএফেক্টো থাক ন, সেইখিনি অ' চাইডএফেক্টো আয়ুৰ্বেদিক আৰু হোমিঅ চিকিৎসা পদ্ধতিত অলপ কম হয় আৰু।
কম হয় আয়ুৰ্বেদিক হওক বা হোমি হোমিঅ যিখিনি আমি ঘৰত খাওঁ। তেওঁলোকৰ মানে সেই সেইবিলাক খালে অলপ সময় লয় বেমাৰটো দূৰ কৰাৰ কাৰণে। কিন্তু তেওঁলোকৰ ঔষধ বিলাকৰ পৰা আৰু যিজন মানে
উম, উম। দৰকাৰ হয়, হয় এতিয়া মইও এতিয়া মানে উচ্চ ৰক্তচাপ ৰোগত মই আজি বহুত বছৰৰ পৰা ভুগি আছোঁ। এইটো মই নিয়মিত ভাবে বে প্ৰেছাৰৰ দৰৱ মই সদায় ৰাতিপুৱা আৰু আবেলি এটা টা খাবই লাগে, অকল সেইটো খালে নহ'ব আৰু আমাৰ খ আমি যেনেকে ছালৰ ৰোগটোৰ কাৰণে, ছালৰ বেমাৰতোৰ কাৰনে খোৱা লোৱা কিছুমান বস্তু বাদ দিবলগীয়া হৈছে, এ, মোৰো তেনেকে এতিয়া কিছুমান বস্তু মই মানে বাদ দিও মানে নিমখটো কমকে খাওঁ। লগতে এইবিলাক এই বাহিৰা বস্তুবিলাকে যে ভজা বুৰা এইবিলাক বস্তুবিলাক কমকে খোৱাটো মোৰ কাৰণে ভাল। এতিয়া ময়ো এনেকে অফিচ চাকৰি সুত্ৰে অলপ বাহিৰত অহা যোৱা মানে মোৰ উম, যাত্ৰাতো অলপ দীঘলীয়া হয়। গতিকে বাহিৰত বস্তু খোৱা যায় সেইকাৰণে আচলতে ভাল নহয় আৰু খোৱাটো জানো বাৰু। কিন্তু উপায় নাই, এতিয়া নিমখটো যদি একদম নিয়ন্ত্ৰণ কৰি খাব পাৰোঁ আৰু কিছুমান ঘৰুৱা চি ঘৰুৱা ভাৱেও মানে কিছুমান বস্তু প্ৰয়োগ কৰিও মানে উচ্চ ৰক্তচাপটো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিয়ে আৰু। উম, তেনেকুৱা অ', অ'।
আমাৰ যিখিনি আমাৰ মানে হিন্দু শাস্ত্ৰ মতে শাস্ত্ৰমতে যিখিনি আমাৰ আয়ুৰ্বেদ হওক, য়োগা হওক বা যিখিনি আমাৰ এতিয়া হোম-হোমিঅ'পাথিকটোকো আয় হুপিটিকৰ ভিতৰত ধৰে নে নধৰে মই ইমান ভালকৈ নাজানো। আ, কিন্তু এহ খিনি যিখিনি আমাৰ শ্বাস্ত্ৰৰ মতে যিখিনি য়োগা আছিল বা আয়ুৰ্বেদৰ ঔষধ টেই যিখিনি আছিল। ব্যায়াম ব্যায়ামখিনি যিখিনি কৰি থাকিব লাগে সেইখিনি সেইখিনি যদিও কম ব-কৰি থাকিব পৰা যায়
উম।
কিন্তু বহুত মই নিজৰ ওপৰত প্ৰয়োগ কৰি চোৱাৰ পিছতহে কৈছোঁ দেই।
অ', অ' হয় হয় কিন্তু বাৰু বহুত অ' প্ৰমানিত হয়, তাৰমানানে এতিয়া বৰ্তমান যুগটো আমাৰ ভাৰতবৰ্ষতে নহয় ভাৰতবৰ্ষৰ বাহিৰতো এতিয়া বৰ্তমান মানুহে মানে বিশ্বৰ বেলেগ বেলেগ ঠাইতো মানে আঁকোৱালি লৈছে যোকটো। ত' মানে কিমান প্ৰমাণিত হয় আৰু এইটো বস্তু। উম।
ইয়াৰে পিছত মই মানে আৰু এ, ইয়াৰে ওপৰত বহুত ধৰণৰ আৰু ক-কথা বতত লগাই আছে।
অ'।
অ' যেতিয়া কিন্তু মোৰ সময়ৰ বৰ্তমান অভাৱ। আ, গতিকে মই আ, এতিয়া আৰু
অ' হয় হয়।
এই মই আৰু বিভিন্ন ৰৌন প্ৰথাৰ ওপৰত মানে আলোচনা বিলোচনা কৰি থাকো, ইয়াৰ পিছত মই জ্যোতিষ শাস্ত্ৰৰ বিষয়েও আলোচনা কৰোঁ।
অ' তাকেতো। উম, উম, উম, উম, অ'। তেনেকে মই
আপোনাৰ পৰাও কিছুমান কথা জানিব লগাত আছে। ইয়াৰে পিছত মই আকৌ আপোনাক এবাৰ ফোন কৰিব লাগিব।
অ' ঠিক আছে বাৰু হ'ব। হব বাৰু। আজি বহুত কথা মানে খুব অ' জৰুৰী কথা আমি আলোচনা কৰিলোঁ। ভাল লাগিল কথাখিনি শুনি, হয় হয়।
হয় মানে মোৰ বন্ধুজন আহিওঁ সন্মুখত বহি আছে সেইকাৰণে আমাক দীঘলীয়া নকৰোঁ।
আহ ঠিক আছে, দেখাব হ'ব ধন্যবাদ।
শুভৰাত্ৰী।
শুভৰাত্ৰি।